হয় নমস্কাৰ।
হেল্ল, নমস্কাৰ।
হয় হয় মই হয়।
অ আপোনাৰ নাম। অ।
অ মোৰ হেৰিও। অঁ মই ফ্ৰী আছোঁ। হয় হয় মই ফ্ৰী আছোঁ। চ, আপুনি এ শিক্ষাৰ মোৰ মোৰ নামটো হয়। আমি শিক্ষাৰ ওপৰত মানে এতিয়া আলোচনা কৰি কৰিম বুলি ভাবিছিলোঁ। হয়। চ' হেল্ল', হেল্ল', শুনি আছে আপুনি? শুনি আছে আপুনি?
হয়।
হয়। আমি শিক্ষাৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছিলোঁ। হয়। হয়। সকলোৱে আমি শিক্ষাৰ ওপৰত মানে গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন আৰু হয়। হয় আমি শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন। লগতে আমি। সৰুবিলাককো আমি শিকাব লাগে যে এনেকে পঢ়া তেনেকে পঢ়া বুলি পেলাই। পঢ়ি ডাঙৰ মানুহ হয় যে তেওঁলোকক আমি এইটো ক'ব নালাগে যে তুমি পঢ়ি পেলাই এনেকুৱা কৰিব লাগিব তেনেকুৱা কৰিব লাগিব। সেনেকুৱা নহয়। তুমি পঢ়ি পেলাই প্ৰথম মানুহ হোৱা সেইটো আমি শিকাব লাগে। হয়। নহলে আজিকালি হয়।
হয়। হয় ক'বচোন?
হয়। ক'ব আপুনি শুনি আছো দিয়ক মই।
অ মানে হে আপুনি যে কলে শিক্ষা মানে। আমি সকলোকে মানে শিক্ষা মানে এনেকা হয় যে আমি, শিক্ষা মানে আমি কিতাপৰ পৰা শিক্ষা পাম সেইটো মাত্ৰেও নহয়। ‌ মানে আমি শিক্ষাটো, বাহিৰৰ পৰাও পাব পাৰো হয়নে?
হয়। বিভিন্ন ধৰণৰ জেগাৰ পৰা বিভিন্ন ধৰণৰ মানুহৰ পৰা পাব পাৰু হয়।
হয় হয় হয়। আমি ৰাতিপুৱা শুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে আমি শিক্ষা মানে। পায়ে থাকো কেতিয়াবা আমি গম নোপোৱাকে শিক্ষা পাম কেতিয়াবা মানে। আমি কিতাপ মেলিলে মানে এইটো শিক্ষা কৰিছো এনেকুৱা নহয় মানে আমি। শিক্ষাটো যৰ পৰাও পাব পাৰোঁ। পুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে আমি শিক্ষাটো পায়ে থাকো হয়নে।
হয় হয় হয় নিশ্চয় নিশ্চয়।
শিক্ষাটো মানে।
আমাৰ মানে যেতি আমি টোপনিৰ পৰা উঠাৰ পৰা একেবাৰে। সমাপ্ত মানে টোপনি মাৰালৈকে যিখিনি আমি প্ৰা পইত প্ৰত্যেকটো বস্তু আমি একো একোটা মানে পিষ্ঠা হিচাপে, মানে শিক্ষাৰ পৃষ্ঠা হিচাপে আমি ল'ব পাৰো আৰু মানে ধৰক, আজি আজি যদি আপুনি কিবা এটা কাম কৰিব পাৰা নাই সেইটো যদি আপোনাক মায়ে গালি পাৰি পেলি শিকাইছে বা দেউতাই গালি পাৰি শিকাইছে বা কোনোবাই হাতত ধৰি শিকাইছে সেইটোৱে এটা শিক্ষাই হয়, আমাৰ কাৰণে কাৰণ নজনা বস্তু এটা আমি জানিছো ত আমি, ভাত আঞ্জা বনাব যেতিয়া যাওঁ ভাত আঞ্জা বনাব যাওঁতে আমি ধৰক তেলটো আগতে দিব লাগে নে, আপোনাৰ আলুখিনি দিব লাগে নে, কি দিব লাগে, আগতে সেইটো যেতিয়া আমাৰ শিক পোৱা যায় সেইটোও আমি শিক্ষা। মুঠতে আমি প্ৰতিদিনে বেলেগ বেলেগ কথা আমি শিকি থাকো আৰু হয়।
হয় হয়।
উম।
অ আৰু মই
চ শিক্ষা এনেকুৱা ধৰণৰ নহয় যে শিক্ষা
অ কবচোন। মানে মই এইটো কব বিচাৰিছো যিহেতু আমি শিক্ষাৰ ওপৰত কথা মানে কথাটো পাতি আছো হয় নে?
হ'য়, হ'য়।
আৰু তেন্তে মইৰ এটা প্ৰশ্ন আহিছে যে আমি শিক্ষা যিহেতু কথা পাতিছো সেইকাৰণে মই এটা কথাটো সুধিছো, যি পুৰণি যুগত যি সেয়া আছিল মানে গুৰুকুল বিলাক যি আছিল হয় নে? আৰু আজিৰ যি আজিৰ যুগৰ যি শিক্ষা, এইটোৰ পাৰ্থক্যটো কি মানে এইটো আপুনি ভাবে কোনটো শিক্ষাটো ভাল বুলি ভাবে, বেছিকৈ ভাল বুলি ভাবিছে ভাবে মানে?
পুৰণি শিক্ষাতটো আপোনাৰ এতিয়া শিক্ষাৰ তুলনাত যদিও অকমান দুৰ্বল হয় কিন্তু পুৰণি শিক্ষাটো মানে মানুহ গঢ়াৰ শিক্ষা আছিলে, এতিয়াৰ শিক্ষাত হ'ল নিজ মানে মানুহ গঢ়াৰ শিক্ষা লগতে এতিয়া শিক্ষাটোত মানে আপোনাৰ নিজে কেনেকে এ গঢ়িব পাৰে সেইটো। আগৰ শিক্ষাটো আছিলে কি মানে গুৰুকুল বিলাকৰ মানে এজনৰ লগতে আনজনক মানে হাতে- হাত ধৰি পেলাই মানে আগুৱাই যোৱা শিক্ষা আছিলে এতিয়া শিক্ষাটো হ'ল মানে আপোনাৰ মানে ব্যেয়ক্তিগত শিক্ষা দেৱৰ হৈছে মানে, মই কেনেকে আগবাঢ়ি যোৱাব তেওঁক মানে এ মানে তেওঁক পিছ পেলাই, পেলাই সেনেকুৱা ধৰণৰ হৈছে। এতিয়া সেই আগৰ দিনত তেনেকুৱা ধৰণৰ নাছিলে, খুব কমেই আছিলে। আৰু আগৰ দিনৰ প্ৰাচীন কালৰ যিহেতু আপোনাৰ শিক্ষাবিলাকত মানে কোনো আধুনিকতাৰ মানে চাপ নাছিলে বা কোনো আজিৰ দিনত যেনেকে টেকন'লজি আগবঢ়া বহুত, য তেনেকুৱা ধৰণৰ টেকন'লজি নাছিলে, এতিয়াতো আপোনাৰ তল বিলাকতে পঢ়িছিলে বা তলৰ আগত আপোনাৰ গুৰুকোল বিলাকতে পঢ়িছিলে চ সেই হিচাপত মানে সিহঁতে মানে একেলগে আছিলে, একেলগে খাইছিলে,
হয়।
মানে সিহঁতৰ মানে শিক্ষাটো মানে বস্তা পাৰি বহিছিলে, বাহিৰত শিকিছিলে, ত সেইটো ভাল আছিলে তেতিয়া, এতিয়াৰ মানে এনেকুৱা হৈ হৈছে ছে ল'ৰা -ছোৱালী বিলাকে এতিয়ামানে আপোনাৰ কিছু তাতে হেৰি হয় আৰু মানে মানুহ গঢ়াৰ শিক্ষাটো মানে তেতিয়াও আছিলে, এতিয়াও হৈছে, কিন্তু ডিফাৰেঞ্চসটো সেইটোৱে আপোনাক ক'লোৱে মই।
মই বহুত খিনি ডিফাৰেঞ্চ আছে আৰু তুলনামূলক দুটাৰ আন্তৰ এ আনন্তই, এ এটাই আনন্তৰ লগত মানে তুলনাই নহয় মানে।
হয় মানে এটা মানে এটা, এটা ডিফাৰেন্ঞ্চটো আছে, মানে এটা এইটোতো আছে মানে মোৰ মতে ইত্যাদি মানে সেই সময়ত যে গুৰুক ইমান মানে সন্মান কৰা, মানে ইমান ৰেচপেক্ট কৰা আছিল হয়নে? মানে গুৰুৱে যি কয় সেইটোৱে কৰিব লগা মানে তেখেতৰ এনেকুৱা পৰিস্থিতি আছিল। হয়নে আৰু আজিৰ সময়ত যি হৈছে, আজিৰ সময়ত মানে অ, ছাত্ৰ বিলাকে যেতিয়া মানে শিক্ষকক দেখে আহ মানে একো ৰিয়েকচন নাই তাহ তেখেতৰ একো মানে। মানে না গুড মৰ্ণিং, চুড মৰ্ণিং যিহেতু পুৱা আগৰ সময় তেখেতে ৰেচপেক্ট যি কৰিছিল তেখেতক মানে গুৰুক যি সন্মান দিছিল, আজিকালি ইমান বেছি নাই বুলি ভাবো মানে মই মনে বহুত মই মানে বহুত দেখিছো যে, যেতিয়া মানে গুৰুক যে যেতিয়া মানে অ গুৰুক দেখে, তেখেতে মূৰটো মানে টেৰা কৰি কিনে যায় মানে। একো ৰিয়েকশচন, একো মানে তেখেতৰ গুড মৰ্ণিং, গুড আফটাৰনোন একো নাই সেইটোতো চেঞ্জেছ হৈছে। আগত দিনত আৰু।
হয় হয় মানে এতিয়া এনেকুৱা হৈছে এতিয়াৰ মানে আমাৰ ল'ৰা ছোৱালী বিলাক মানে পুৰা উদণ্ড এতিয়া, আগৰ বিলাক আছ আছিলে মানে অলপ নম্ৰ ভদ্ৰ এতিয়া বিলাক উদণ্ড ভদ্ৰও আছে। মই ভদ্ৰ নোহোৱা নহয় এছাম বুলি কেলে কৈছো ইয়াতেই। কাৰণ গোটেইখিনি সামৰি লোৱাতো আমাৰ ভুল হ'ব। তাৰপিছত আমি বা কেনেকুৱা লৈছো আমি কোনখিনি পৰ্যায়ত লৈছো সেইটো মই বাৰু ক'ব নাযাওঁ। কিন্তু বৰ্তমান যিখিনি দেখিছো চ' আমিও বাৰু বেছি পুৰণি নহয়, আমিও যিহেতু এই এ ত্ৰিশৰ তলৰে হয় আমিও ত্ৰিশৰ আশে-পাশে আমাৰো যিহেতু সেইকাৰণে আমিও মানে কৈছো। আমিও কোনটো চামত পঢো সেইটো ক'ব নোৱাৰো কিন্তু আমি তলৰ যুগৰো নহয় আমি বৰ্তমান যিখিনি শি শিক্ষাগুৰুক ৰেচপেক্ট নকৰে বা সন্মান নকৰে। বা ভক্তি নাই শিক্ষা-শিক্ষা গুৰুৰ গতে সেইটো
চবৰ চবৰে এনেকা নহয় এই চবৰে এইটো হয় বুলি ক'ব নোৱাৰো মানে আমি মানে কি হ আছে ভালো আছে।
হয়-হয় আমি মানে শিক্ষাগুৰুক আমি হয় আমি শিক্ষাগুৰুক আমি সন্মান কৰিছিলো লগতে শিক্ষাগুৰুক যদি আমি দূৰতে দেখিছিলো ন, আজিৰ পৰা দহ বছৰে আগৰ কথা, আমি যদি শিক্ষাগুৰুক যদি দেখিছিলো ন দূৰতে চাইকেলখন ৰখাই পেলাই আমি খোজকাঢ়ি যাওঁ ছাৰক দেখিলে বা বাইদেউক দেখিলে হয়, নমস্কাৰ দিওঁ বা সুপ্ৰভাত বা শুভৰাত্ৰি এনেকুৱা ধৰণ আমি জনাইছিলো। আজিকালিৰ মানে শিক্ষাগুৰুও কোনো গুণেই কম নহয় মানে। কিহৰ কাৰণে কোনো কোনে কম নহয়। আজিকালি মানে স্কুল বিলাকতে আমাৰ চৰকাৰী স্কুল বিলাক কিছুমান থাকে শিক্ষক বিলাক যেত তেওঁ আপোনাক টিউশচন কৰিব, টিউশন কৰাৰ বিনিময়ত তেওঁ মানে দুই-দুই এক টকা মানে এ উপাৰ্জন কৰিব সেনেকুৱা ধৰণৰ তেওঁ মানে স্কুলত সেইকাৰণে ভালদৰে নুবুজায়। চ' সেনেকুৱা ধৰণৰ শিক্ষকক মানে কিছুমানে মানে অলপ হেৰি কৰে। কিন্তু সেনেকুৱা বুলি নহয় আচলতে শিক শিক্ষক হ'লে শিক্ষকজনেও মানে ভালদৰে শিকাব লাগে স্কুলত যেনেকুৱা ধৰণৰ শিকায়। ঠিক তেনেধৰণৰ তেওঁ টিউচন কৰিছে যদি টিউচনতো শিকাও। সেনেকুৱা ধৰণৰ হব লাগে বা টিউচনৰ আশাটো কৰি পেলাই যেটো স্কুলত ভালদৰে নিশিকাব সেইটোও নহয়। আৰু ছাত্ৰ-ছাত্ৰী বিলাকও মানে স্কুলত যে ভালদৰে নিশিকিব টিউচনত যে শিকিব সেইটোও নহয়, তেওঁলোকে স্কুলতে ভালদৰে শিকক যদি তেনেকুৱা ধৰণৰ হয় তে তিয়া আপোনাৰ এক টিউচনৰ প্ৰয়োজন নাথাকিব একো হেৰি নাথাকিব কিন্তু আগৰ দিনত তেনেকুৱা ধৰণৰ টিউ টিউচন বোলা ব্যৱস্থাটো নাছিলে।
নাছিলে।
টো টিউচনৰ ব্যৱস্থাটো কৰা কৰিছে সেইটোয়ে ক'ব বিচাৰো আৰু।
হয়, মানে সেই সময়ত মানে সেই গুৰুকুল বিলাকটো মানে ভাল আছি। ঠিকে আছিল আৰু এই সময়ত আমাৰ এইটো এইটো এই এইটো শিক্ষাটো ভালে আছে কাৰণ যদি আমি এই সময়ত এইটো গুৰুকুলৰ শি শিক্ষা যদি ল'বলে বিচাৰো তেন্তে আমি বহুত পিছ পৰি যাওঁ হয়নে।
মানে আমি মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিম তেতিয়াহ'লে গুৰুকুলৰ শিক্ষা ল'ব লাগিলে? আমি কম্পিউটাৰৰ আমি এতিয়া কম্পিউটাৰৰ যুগিতা হয়।
হয় কম্পিউটাৰৰ যুগ হৈছে যিহেতু মানে আমি সেই সময় এই সময়ৰ লগত আমি মিলি চলিব লাগিব হয়নে। যেতিয়া আমি ভাবোঁ যে আৰু যিহেতু আমি এতিয়া কম্পিউটাৰৰ যুগ। তেতিয়া আমি এইটো কম্পিউটাৰো ভাল দিশ আৰু বেয়া দিশ থাকে হয়নে। আমি এই কম্পিউটাৰত তো বেয়া দিশবোৰ এৰি কেনে ভাল দিশবোৰ গ্ৰহণ কৰিব পাৰিব লাগব কাৰন হয় কাৰন টো টো মে মেকান মানে এইটো টেকনিকেলত মানে বহুত ভালও থাকে, বেয়াও থাকে সেই ভাল বেয়াৰ ভিতৰত আমি ভালটো গ্ৰহণ কৰি বিয়াবোৰ এৰি চলিব লাগিব হয়নে?
হয় হয় নিশ্চ
মানে হয়। এইটোৱে মানে আজিৰ প্ৰজন্ম আজিৰ আজিৰ ল'ৰা - ছোৱালীহক এইটোৱে কবলৈ বিচাৰিছোঁ যে যিহেতু আজিকালি কম্পিউটাৰৰ যুগ, আমি সকলো কম্পিউটাৰ মানে এইটো টেকনলজিৰ ভাল দিশবোৰ গ্ৰহণ কৰি বেয়া দিশবোৰ মানে এৰি চলিব লাগিব কাৰণ বেয়া দিশবোৰ যদি আমি বেয়া দিগত যাওঁ তেন্তে বহুত বেয়া হয় বে হব বহুত বেয়া হয় এই বস্তুটো, যদি আমি ভাল দিশলৈ যাওঁ তেন্তে এই বস্তুৱে বহুত ভাল।
হয়, আমাক ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিব দিছে আমিতো ভাল বেয়া দুয়োটাই পাওঁ তাতে। আমি সেই হিচাপত আমি ছ'চিয়েল মিডিয়াৰ পৰা যদি আমি ভালখিনি এ গ্ৰহণ কৰো সামাজিক মাধ্যম বুলি কয় উম হয় তাৰ পৰা আমি ভালকে গ্ৰহণ কৰিব পাৰো। হয়, আমাৰ মোবাইল ফোনটোত আমি অকল যে সামাজিক মাধ্যমতে যে ব্যস্ত হয় নিকি সেইটো নহয় আমি মোবাইল ফোনত আমি বিভিন্ন ধৰণৰ কাম কাৰ্য কলাপ কৰিব পাৰো আমি মোবাইল ফোনৰ জৰিয়তে, ভাল দিশো বহুতখিনি আছে আৰু মানুহে বেয়াখিনি সোনকালে আয়ত্ব কৰে মানে ভাল খিনিতকৈ সেইটোৱে হয় সেইটোৱে আৰু।
তেন্তে আমি মানে সেইটোয়ে যে শিক্ষা আমি সকলোৱে শিক্ষাটো কৰিব লাগিব কাৰণ শিক্ষা নকৰিলে আমি মানুহে উম এইটো ইটো এইটো সময়ত জীয়াই থা হয়তো বহুত টান হৈ যাব যদি শিক্ষাতো নাই সেইকাৰণেই মই এইটোয়ে ক'ব বিচাৰিছো সকলোৱে শিক্ষাটো কৰক।
হয়, আজিৰ হয় আজিৰ চেচনটো ইমানতে হয় ধন্যবাদ বাৰু।